শুনিছো অঁ। এয়াাই এনে আছিলোঁ। তই কি কৰিছ?
অঁ মই, এই ভাতকেইটা বনাওঁগে বুলি যাবলৈ লৈছিলোঁ।
অঁ কিহে বনাবি?
ভাত আজি মাংস আনিছিলোঁ।
অঁ মাংস কিহৰ লগত বনাবি?
মাংসটো বিলাহী, আলু এনেকে দি মাংস বনাব শিকিলোঁ নহয়, উম।
মই এইবাৰ হেই, তিলে মাংসই বনাইছিলোঁ নহয়? ভালে হৈছিলে বাও ইমান বেয়া হোৱা নাছিলে।
অঁ মোক কৈ লগৰ এজনীয়ে কৈছিলে সেইটো, এ মই ইমান তিলটো খাই ভাল নাপাওঁ মানে।
অঁ অঁ
ত সেইটো কাৰণে আজি বাৰু প্ৰথম বনাম মাংসটো কালি হেৰি পনীৰ বনালোঁ
অঁ পনীৰ কেনেকৈ বনালি মই আকৌ পনীৰ বনাব নাজানো। বেয়া বেয়া হয় মানে খাবলে।
নেজা ন? সেই পনীৰ বনাবলে একেবাৰে সহজ।
হয় নি?
তোৰ গাখীৰ আছেই।
আছে।
গাখীৰখিনি এনেই মানে বেলেগক দিয়া বা পেলনি যোৱাতকে এই কৰিবি, গাখীৰ গাখীৰখিনি মানে প্ৰথমে পগাবি তাৰপিছত তাতে নেম মানে গাখীৰৰ পৰিমাণটো চাই ল'বি আ চাই পেলাই নেমু দিবি যদি বেছি থাকে এটা নেমুৱে দিবি, যদি কমকে হয় মানে অকণমান কমকে দিবি আও তাৰপৰা নেমুটো চেপি দিবি মানে অকণ প্ৰথমে কেঁচা গাখীৰতে দি নিদিবি, গাখীৰটো অকণমান মানে ছশমা উতলিব দিবি, অঁ অঁ। তাৰপিছতে সেই নেমু দি দিবি নেমুটো চেপি দিয়াৰ পিছতে তাৰপৰা অকণমান দেৰি আকৌ তেনেকে উতল উতলিব দিবি তাৰপিছতে অঁ ভাটি পেলাটো একদম এনেকে গোট বান্ধি যাব মানে
অঁ
তাৰপিছত সেইটোতে তই এ হ কাপোৰ এখন লৈ পেলাই ধুনীয়াকৈ সেইটো বান্ধিবি উম তাৰপিছত বনাব তাৰপিছতে ৰাখিবি আও দুঘণ্টামান বা তিনি ঘণ্টা ৰাখিলেও কথা নাই তাৰ পিছত ধুনিয়াকে পনিয়ৰ আকৃতিত কাটি পেলাই আৰু যেতিয়াই খাব বিচাৰ আও নে ৰাতিপুৱা খাওঁ দুপৰীয়া খাওঁ গধূলি খাওঁ
মই সেই হেৰি হয় আকৌ সেই কাপোৰখনে মেৰুৱাত তটো মোৰ বেয়া হয় নেকি
অঁ এ মাহঁতক সধিবি চোন মাহঁতে পাৰিব নহয়
অ মই নহয় মা হতি বাৰু জানেই মই বনাব লে কেতিয়াবা চালে তেনেকুৱা হয় আকৌ এই মানে কিবা গুৰি টাইপৰ হৈ যোৱা নিচিনাকে হয়
অ এইটো মানে বন্ধা এটা তো হেৰি আছে পদ্ধতি আছে মানে অঁ সেই পদ্ধতি মতে বনাব লাগে উম সেইটো মানে বহুত সহজ তাৰপিছত আও ধুনীয়াকে বনাই খাবহে লাগে আৰু
অ
বা বতৰ কেনেকুৱা তহতৰ সেইফালে
আমাৰ এইফালে এ তো আজি ৰ'দ দিছে কাইলে বৰষুণ দিছে
সঁচাকে মানে কিবা মানে কি বুলি কম আৰু ইমান মানে বতৰটো কেলে সলনি হৈছে আহ আগতে চাচোন মানে আহাৰ বুলি ক'লেতটো তোৰ একদম ৰ'দে
ৰ'দে একদিন ইম ইমান বৰষুণ তোৰ
সঁচাকে মানে ক'তো ওলাবও নোৱাৰ তো বৰষুণ দি থাকিলে ক'তো যাব মেলিবও মন নাযায়
অ আৰু কাম কৰাতটো হেৰি হয় নহয়
বহুত অশান্তি পাইছো আৰু তোৰ মানে এই ৰ'দ দিবই বৰষুণ দিব যে ত মানে আজিকালিো ছাতিটো লগত লাগেই।
লাগে সুইদিনাখনি কথা এটা শুন আকৌ, মই হে কমা ওলাই যাওঁ বুলি, এ' ওলালো
অঁ।
গৈ ৰাস্তাত পোৱালৈকে ৰ'দে
অঁ।
তাৰপিছত আৰু আকৌ বৰষুণ নহয়।
অঁ।
যাবলৈ নাপালো।
তাকে, মোৰ এই লগৰজনী মাতি আছে, মই সেই মাছে মানে জোল এক, আমলখি দি বনাব পাৰি যে তাৰ পৰা আামৰখি আকৌ একো অকণো নাই মানে, তাৰপৰা সিহঁতৰ ঘৰত আছে, তাৰপিছত তাই কৈ আছে আহিবি আহিবি'কে এতিয়া মানে, বতৰটো কাৰণে যাবলৈ পৰা নাই। কালিও দিনতো বৰষুণ, আবেলিও বৰষুণ। আজিও তেনেকে, আজি মানে সে কাম কেইটামান আছিলে ওলাই গৈছিলোঁ, তাৰপৰা কাপোৰ মেলি থৈ গৈছিলোঁ, কাপোৰ কেইটামান ধুব আছিলে তুই পেলাই হে মেলি থৈ গ'লো, তাৰপৰা বৰষুণ আহি দেখিছো পুৰা কি আছে আও।
উম, আৰু তোৰ কি গম পাও নাই, এঠাইত যদি ৰ'দ ইঠাইত আকৌ বৰষুণ।
তই সেইটো মানে সচাকে, সেইটো বহুত বেলেগ পৰিৱৰ্তন হৈছে
উম জলবায়ুটো কি হৈছে
ে এ, এইবোৰ আচলতে মানুহৰ কাৰণেই। যেতিয়া ইমান গছ গছনি কাটিছে, পাহাৰ পৰ্বত কাটিছে, উম'। ত প্ৰকৃতিহে কিমান মানে হেৰি ল'ব। বহন কৰিব ইমান নোৱাৰে নহয় উম, হেৰি আমাৰ সকাম আছে নহয়
কেতিয়ালৈ?
উম তোৰ হেৰি, আজি কি বাৰ?
আজ
আজি শুক্ৰবাৰ হয় নহয়, অ' উম বৃহস্পতিবাৰ হ'লে পৰিছে, অহাকে এতিয়া গোটেইখিনি আহিম এইবাৰ কৈ আছে আৰু মামাহঁত কো আহিব, পেহীহঁতো আহিব। তাৰপিছতে আকৌ জেঠাইহঁতো আহিব।
অঁ, সকাম পালেহে আকৌ।
উম অ' ভালো লাগে দেচোন। গোটেইখিনি মানে তেতিয়াহে গোট খোৱা হয় আৰু আ আহিবিচোন এপাক।
কামত
অঁ
বাৰু, চাম বাৰু। যাম, তহঁতৰ ঘৰলে গ'লে সেই কামত বৰ মানুহখিনি তহঁতৰ ঘৰৰ মানুহখিনি ফৰকাল মানে পুৰা হাঁহি ধেমালিয়ে থাকে।
উম আৰু মই তেনেকে মানে বেকে লগ পোৱা পোৱাই নাই ধৰক পেহিহঁতক মামাহঁতক। বা জেঠাইহঁতক তেনেকে একেলগতে লগ পোৱা হোৱাই নাই।
মইও অঁ ময়ো লগ পোৱাই নাই তহঁতৰ গোটেই মানুহখিনিক।
অঁ মানে একেলগে লগ পোৱা নাই এনেই মাজে সময়ে এটা দুটাকে লগ পাইছো।
অঁ
একেলগে
মই তহঁতৰ পেহীৰ খুৰীদেউহতিক পাইছিলো, তেতিয়া কৈছিলে তোক কথা সুধিছে।
অ' সেই চবেই যেনিবা এইবাৰ থকাকে অহা কথা, থকাকে আহিব আহি পেলাই যেনিবা হেৰি সকামৰ আগদিনাখনি আহিব আৰু, তাৰপা আহি পেলাই থাকিব তাৰপা পিছদিনাখনি যেনিবা সেই গোটেইখিনিয়ে মিলি পেলাই এসাঁজ খাব আৰু। ৰাতি যেনিবা, কাৰণ সকাম আগদিনাখন দুই নম্বৰকে
ব্ৰত খাটিব লাগিব।
সেইটো কাৰণে যেনিবা সেই নিৰামিষকে খাই পিছদিনাখনি যেনিবা গোটেইখিনি এসাঁজ খাব আৰু ৰাতি। তাৰ পিছনা মানে যাব
যাবগে অ সেই থকা কিদনাটো ভালে লাগে যোৱা দিনাখনিহে বেয়া লাগে।
তোৰ এ চবৰেবোৰ কাম নাথাকে জানো আৰু।
সেইটোৱে আজিকালি চব ব্যস্থতা।
উ এইটো বেয়া পায়ো লাভ নাই বাৰু। তাকে অ', খালি মানে। চববিলাক যেনিবা চব কাম মানে তোৰ বুধবাৰ দিনাখনি কৰি মেলি।
আজৰি হ'ব।
অ তোৰ আবেলি সময়লৈ আহিম বুলি কৈছে আৰু।
অ,
তাৰপা য পিছদিনাখনি আৰু ক্ষতি হব আৰু।
হ'ব এদিন।
শনিজনিবাৰ ৰাতিপুৱালৈ যাবগে আৰু।
অঁ,
তাৰপিছত চবে গৈছে তাৰাপাই। মোক কোনোবা জোকাই আছা এনেকে তোৰ বিয়াখনে খাব লাগিব এনেকে।
বিয়াৰ কথা কিবা ভাবিছ নে কিনো।
নাই ভবা। এতিয়া বহুত দিন আছে নহয় মানে পৰিয়ালটো গোট। খোৱা লৈ গৈছে। তেতিয়াহে আমি এতিয়া আকৌ দু ৰাতিৰ কাৰণেহে লগ পাম। তেতিয়াতো আমো এসপ্তাহ তহ কাৰণেই আহিব লাগিব। সেইবোলি কৈ পেলাই কৈছে আৰু আমাৰ পৰিয়ালটো কেনেকুৱা অ জানোৱেচোন। মৰম চেনেহটো বহুত বেলেগ। উ
বেলেগ অ। তহঁত সেই মৰম চেনেহতটো আছে কাৰণে সদায় এক হৈ থাক যে। কিবা এটা হ'লে গোটেইখিনি গোট খ গা গোট খাই সোনকালে।
আৰু আমাৰ নাই কোন খুৰা-খুৰী, মামা-মামী, পেহা-পেহী। বৰদেটা, বৰমা, জেঠাই-জেঠ, অহ গোটেইখনেই নহয় জানো চব আছে
খন গোটেই মানে সম্পূৰ্ণ
উম সেইটো কাৰণেই
দোকান
আহিবি এপাক
উম যাম বা উম যাম বা
ভাত কিহে বনাব
ভাত জানো মায়ে আজি কিহে বনাই দালি বনাব চাগে
অঁ
তাৰপিছত অকল দালি আলুহে অ আজিকালি
অ এ আমনিও লাগে অ দালিকেই খিনিকে খাই দে খাই তোৰ
উম
মানে অকমান বেলেগ আজিকালি হ'লেও পাচলি যিহে দাম
যিহে দাম তাৰ পিছত সেই দালি বনাব অৱ চা আলুৱে দাংবু দিয়ে এনেকে ভাজিব চাগে। আহে আৰু দেউতাই বাৰু সেই বজাৰৰ পৰাই আনে ঘৰত এইবাৰ কৰা নাই।
মই কিন্তু তহ-তহঁতৰ ঘৰত যে খাইছ প্ৰসাদৰ চাটনিটো। মোৰ মানে সেই ন সৰু যে তই দি দিছিলি মোৰ একদম এইটো মুখত লাগি আছে। মই যে কৈয়ে থাকো মই সঁচাকে কৈছো মানে বহুত ভাল লাগিলে।
কালি পদুনা চাটনি এটা বন বনালো নহয়। পদুনা আম নহৰু এনেকে কিবা কিবি যি পাইছো তাকে দিছো মান ধনিয়া তাৰপিছত জল কিয়া এনেকে এনেকে যি পাইছো চফ দি পেনে মিক্সি এ দি দিলো
অ'।
তাৰপিছত সে ভাল লাগিছিলে খাই। আৰু থেকেৰা অকমান দি দিলো আকৌ।
নহয় এনেই প্ৰসাদৰ চাটনি বাৰু খাওঁৱেই। তোৰ নিৰামিষ বা এনে সেইকে খালে কিন্তু মানে সেনাখননেই তহঁতৰ ঘৰত খোৱাটো মানে বহুত ভাল লাগিছিলে মানে, সেইটো চাটনি। আৰু পই ন প্ৰসাদৰ চাটনি বুলি ক'লেতো চবেই মানে একদম ভাল পায় আও। উম।
কালি সেই টেঙাটো হোৱাৰ কাৰণে টে টেঙাটোৱে মানে, জ্বলা অকমান সহকে দিলে টেঙাৰ' হ'ল সেইকাৰণে মানে কালিটো বেছি ভ লাগিছে
উম আৰু এইটো মানে টেঙাম যেতিয়া এনেকে পিহনাত পিহি পেলাই তেতিয়া মানে আৰু গোটেইখিনি মানুহ অকমান বেছি কি হ'ব লাগে
অ টেঙা চেঙা বস্তুত
উম আৰু জলকীয়া কাৰণ এই ভোট জলকীয়াাতটো হ'ব লাগে
উম অ জলকীয়া হে মাহ মাহ হাতত বাৰু ভোত জলকীয়া নাথাকিবনে
উম আৰু কলপাতত দিব লাগে কলপাত লৈও খাব লাগে আৰু ত মানে অকমান তোৰ ৰ'দ বতৰ হ'ব লাগে
ৰ'দ বতৰ হব লাগে
োৰ মানে জিিবা পানে পৰিয়ে গৈছে আৰু তাতে আকৌ অকমান মানে চেনী দি দিব লাগে অকণমান দিব লাগে নিমখটো বেছি দিবা লাগে
অ আমাৰ ভাইটিয়ে আকৌ সেই কালি চাটনি বনালো যে তাৰকৌ পইতা ভাত খোৱাাতটো হ'ল
উ অ গৰম দিন বুলি ক'লে পইতা ভাত ভাতোৱে চবতকে আৰু ওপৰত চোন ৰাতি আৰু ভাতটো তই
আৰু পইতা ভাতটো খাই ও ভাল লাগে,
সেইটো কিন্তু তোৰ স্বাস্থ্যৰ কাৰণেও ভাল হব।
ভাল আৰু তোৰ গাটো পাতল লাগি থাকে।
অ মানে তোৰ ৰ'দ বতৰ হ'ব লাগে একদম আৰু জলকীয়া এটা হ'ব লাগে।
উম আলু পিটিকিলো উম আচাৰ ললোঁ আলু পিটিকিলো নালাগে অ।
টো যদি ভালকে খাই দিয় নহয়, ত একদম বহুত ধুনীয়াকে গুচি যায়। কিন্তু আজিকালি আৰু মানুহে এ সুধা সুধা ভাত খাম নি বুলিহে কয় হেৰিকৈ আৰু কিন্তু সেই তেলে মা মছলা দি খোৱাতকে, এনেকে খোৱাটোহে মানে বেছি উপকাৰী বুলি ভাবো। সেইটো কাৰণে বেমাৰ বেছি আজি
আজিকালি মানুহৰ বেমাৰ বেছি সেইকাৰণেহে।
আগৰ দিনৰ মানুহৰ জানো তই ইমান বেমাৰ দেখিছিলি?
তাকে, এতিয়া আমাৰ বৌহঁতৰ স্বাস্থ্যটো চা আৰু আমাৰ স্বাস্থ্য টো চাচোঁন, বৌহঁতে আজিলৈকে কামেই কৰি আছে।
ঠিক আছিলে। উম্, এই যদি পাৰ এপাক আহিবি আৰু মুঠতে সকামলে।
উম্, উম্ যাম বাৰু দে।
তাকে মোৰো ভাতটো বনাওঁগে বাৰু।
উম্, উম্ বনাগে। উম্, উম্ ঠিক আছে দে হ'ব, উম্, উম্।